অ'। কি খবৰ পিছে? বহুতদিনৰ মূৰত ফোন কৰিলোঁ তোমাক আজি।
আ' খবৰ ভালে দিয়া। ক'ত তুমি? কৰবাত ক'ত আছাঁ মানে? কিবা গোহালিৰ ওচৰত আছাঁ নেকি?
নাই নাই নাই।
অ' সবইছ। সন্ধিয়া হ'ব হৈছে। হ তাকে এনেই ঘৰত আছিলোঁ শুই আছিলোঁ। কালি ফোন কৰিছিলা। মই উভত কটাব নোৱাৰিলোঁ অকনমান ব্যস্ত হৈ আছিলোঁ যে।
অ', হ মানে বহু বহুত দিনৰ মুৰত বোলোঁ, কলেজো শেষ হ'ল। এনেকুৱা মানে লগো পোৱা নাই। এতিয়ালৈকে ইয়াতে সেইকাৰণে বোলোঁ ফোন কৰিলো কি খবৰ কি কৰি আছা বোলোঁ?
হয় ঠিকে কৰিলে ফোন কৰিছে। কলেজবোৰ শেষ হ'ল আচলতে কলেজৰ দিনবোৰলৈ মনত পৰে মোৰ। এতিয়া মানে কি কৰিবা আৰু ভাবিতোঁ ইমান এটা বৰ বেছিকে লাভ নাই মনত পৰে যদিও মানে সেয়াই আৰু মনতে ৰাখোঁ আৰু।
পিছে কি কৰি আছাঁ পিছে এতিয়া?
এতিয়া তোমাৰ একো কৰা নাই এনেই ঘৰতে থাকোঁ আৰু অকণ দেউতাক সহায় কৰোঁ আৰু। অ', বাট বাকী তোমাৰ কি মানে কেইটামান ঘৰুৱা টিউচন লওঁ আৰু সেয়ে মানে দুটামান টকা ঘটোঁ আৰু সেইটোৰ যোগেদি। আৰু বাকী তেনেকে একো কৰা নাই তুমি কিবা ক'ৰবাত পাইছা নেকি? মানে ক'ৰবাত তোমাৰ কিবা কৰি আছাঁনে?
অ' এতিয়ালৈকে এ কলেজতো খতম এতিয়ালৈ কৰা নাই ৰ'বা মানে এনে অলপ ষ্টাডি কৰি আছোঁ বোলোঁ। কৰি আছোঁ এতিয়া হোৱা এতিয়া হোৱা নাই ৰ'বা এতিয়ালৈকে।
অ', হা বুজিছোঁ। হ'ব তোমাৰ লাহে ধীৰে হৈ যাব বস্তুবোৰ। এনে কিবা ভাবিছানে কিবা কৰিবা বুলি মানে কিবা প্ৰতিযোগিত তামূলক পৰীক্ষা দিম বা কিবা তেনেকুৱা আগলে পঢ়িম কিবা ভাবিছানে?
মই মানে এনে অ' এতিয়াটো ওলাই ওলোৱাঁ নাই এতিয়ালৈকে পঢ়ি আছোঁ মানে প্ৰস্তুতি চলাই আছোঁ মানে এতিয়ালৈকে চোৱা কৰি আছোঁ যেতিয়া এৰা ধৰা কৰিব লাগিব আৰু পৰীক্ষা দিব লাগিব। তুমি পিছে?
তেনেকে ভাবা নাই বাৰু এতিয়া মই তোমাৰ ঘৰতে আছোঁ। মই আচলতে তোমাৰ অকন আগলে পঢ়োঁ বুলি ভাবিছোঁ। তেতিয়া তোমাৰ আ যি স্নাতকটো পালোঁ এতিয়া বৰ্তমান অ' তাৰ আগত মানে স্নাতকোত্তৰ এইটো তাত নাম লগাওঁ নেকি তেনেকে ভাবি আছোঁ মানে।
উম, ঠিকেই আছে।
নাই বাকী তোমাৰ কিবা বিশেষ ৰাপ বিশেষ কিবা ৰাপ আছেনে বেলেগ কিবা অধ্যয়ণ কৰাৰ বা বেলেগ কিবা কি কৰিম বুলি ভাবিছা এতিয়া?
মোৰ মানে এতিয়া মানে মোৰ মানে এনে মানে চিত্ৰাংকন কৰো আৰু চিত্ৰা আকৌ। এইটো এটা ভাল মানে মোৰ হবি যিটো ক'ব যোৱা যায় ভাল লাগে সেইটো চিত্ৰ কৰি কিনে। আৰু শিকিছিলো মানে সৰুতে মই নাইন ক্লাছ এইট নাইন ক্লাছত শিকিছিলো আৰু স্কুল এখনত আৰ্টৰ স্কুল এখনত। তে শিকিলো। তাতে মানে শিকা হ'লে পাঁচ হয় আছে আছে তিনি চাৰি বছৰ শিকিলোৱে।
হয়, বুজিছো। ভাল ভাল আচলতে এই প্ৰমাণ পত্ৰবোৰ ভালকে মানে তুমি থয় দিব লাগে। নহ'লে কি হয় মানে তোমাৰ পিছলে ক'ৰবাত যদি খোজে প্ৰমাণ পত্ৰ তেতিয়া তুমি দিব নোৱাৰিলে মানে তুমি নিজৰ কথাখিনি মানে প্ৰমাণ কৰিব নোৱাৰিবা।
হয়, হয় ঠিকে কৈছা ঠিকে কৈছা।
মই তোমাৰ আচলতে মই তোমাৰ আচলতে ছবি অঁকা শিকিছিলো চিত্ৰাংকন হেৰি। তোমাৰ আজিৰ পৰা নাই কমেও পাঁচ বছৰৰ আগত শিকা শিকিছিলো। তাৰপিছত কি হ'ল মানে মই দুটা বছৰে গ'লো মানে তাৰপিছত মোৰ যাব মানে মন নগ'ল। সেইকাৰণে মই বাদ দি দিলো। সেইকাৰণে মানে তোমাৰ দুৰ্ভাগ্যক্ৰমে মোৰ তাত প্ৰমাণ পত্ৰ একো নাই। সেইকাৰণে মই তোমাক ক'লো আৰু প্ৰমাণ পত্ৰখিনি মানে ভালকে ৰাখি থ'বা আৰু।
ঠিকে ক'লা উম পিছে তুমি তুমি এনে কিহৰ ওপৰত এতিয়া মানে ৰুচি আৰু পঢ়াৰ বাদ দি পঢ়াৰ ক্ষেত পঢ়াৰ তো বাদ দি?
হয়, কি কৈছা?
মানে এতিয়া ৰুচি কিয় আৰু বেলেগ কিবা পঢ়াৰ পঢ়াৰ মানে পঢ়াটো বাদ দিয়ে আৰু
মোৰ আচলতে এই তোমাৰ যন্ত্ৰ তোমাৰ বিভিন্ন বাদ্যযন্ত্র শিকাৰ মন আছে মোৰ আচলতে মোৰ তাবলা গীটাৰ এইবোৰ শিকাৰ মন। কিন্তু তেনেকে সময় মানে মই নাপাওঁ যে। আচলতে অকণ এইবোৰ বস্তুত অকণ সময় দিয়া মানে উচিত। তেতিয়া তুমি সময় নিদিলে তেতিয়া যদি তুমি ভাবা কিবা এটা শিকিম। তাত যদি তুমি সময় নিদিয়া তুমি এনেটো শিকিব নোৱাৰিবা তাত। সময় দিব লাগ হয়। গতিকে মই শিকিম বুলি ভাব আছো। কিন্তু তেনেকে সময় পোৱা নাযায় সুবিধা অকন পোৱা নাই। মই সুবিধা পালে মানে শিকিবলৈ মোৰ মন আছে
উম।
তোমাৰ কিবা বিশেষকে মানে ৰুচি আছেনে ক'ৰবাত মানে কিবা বাদ্যযন্ত্ৰ হওঁক বা কিবা?
অ', এনেকুৱা আছে মানে খোল চোল বজাও কেতিয়াবা খোল নগৰা। এনেকুৱা বুজাইছিলো আৰু এইটো আছে কেতিয়াবা কেতিয়াবা আৰু কেতিয়াবা। ক'ৰবাত নামে চামে গ'লে কেতিয়াবা বজাও ভাল লাগে।
নাগাৰা নাম গোৱা নেকি তুমি?
নাই নাই নাগাৰা নাম নাগাওঁ।
এ বজাব জানা ন?
এনে বজাব জানো আৰু।
হয়, হয় বুজছো ক'ত একে মানে ঘৰুৱা অনুষ্ঠান বোৰতো বজোৱা নে?
অ', নামঘৰটো বজোৱা যায়। আৰু ঘৰুৱা অনুষ্ঠানবোৰতো মানে ঘৰুৱা অনুষ্ঠান ঘৰুৱা অনুষ্ঠানো দেখাই যায় আৰু কেতিয়াবা বেলেগ ওচৰ চুবুৰীয়া অনুষ্ঠানত খালি কেতিয়াবা এনেকুৱা বজাও আৰু।
এ বাদ্যযন্ত্ৰসমূহৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় বাদ্যযন্ত্ৰ
মোৰ প্ৰিয়টো নগৰাটো।
মোৰো মোৰো একদম মোৰো মোৰো একদম ঠিক কৈছা তুমি আৰু তাৰ ভিতৰত আৰু এটা আছে মোৰ গীটাৰ।
অ', গিটাৰ গিটাৰটো অ' গিটাৰটো মই শিকা নাই।
হয়, হয়, হয় মোৰ আচলতে এইবোৰ সৰুৰে পৰা শিকাৰ মন আছিলে কিন্তু ধৰি লও এতিয়া তোমাৰ যেতিয়া মই দশম শ্ৰেণী পাছ দশম শ্ৰেণী পাছ কৰাৰ পিছত যেতিয়া তোমাৰ একাদশ দ্বাদশত নাম লগালো। তাৰপিছত তেনেকৈ ব্যস্ত হৈ পৰিলোঁ তাকৰ তাৰপিছত আকৌ স্নাতকত নাম লগালো ব্যস্ত হৈ পৰিলো, তেনেকে সময় নাপালো মানে। মই এতিয়া ভাবো তেতিয়াই যদি অকল সময় ওলাই মানে শিকি লোৱা হয় তে এতিয়া মানে ভাল হলে হয় এতিয়া মানে আকৌ কত শিকাৰ এতিয়া তোমাৰ মই ভাবো যে বয়সো নাই বুলি ভাবো তেনেকে। মানে তুমি ভাবা নেকি কিবা এটা বস্তু শিকি আৰু শিকাৰ বয়স থাকে বুলি তুমি ভাবা নেকি?
মইটো নাভাবো কাৰণ শিকাৰ বস্তু এনে বয়সতো নাথাকেই দিয়াচোন। শিকিব তো পুৰা তুমি চাগে যেতিয়া ইচ্ছা তেতিয়া শিকিব পাৰা কিন্তু আৰু কি আৰু সময়ত মানে শিকিলে ভাল আৰু। তুমি বহুত খিনি আগুৱাই যাবা আগ আগুৱাই যাব পাৰিবা সেইটো সেই বস্তুখিনি যোনখিনি টাইমত তুমি শিকা। শিকাৰ কোনো মানে হেই নাই আৰু তুমি চব শি একো লচ নাযায় যে মই ক্ষয়তিব ক্ষতি হ'ব তোমাৰ লগতে থাকিব যিখিনি জ্ঞান তুমি অৰ্জন কৰিলা
হয় তুমি এইটো কথা ঠিকে কৈছা কিন্তু সেয়াই মানে অকণ এতিয়া বহুত ডাঙৰ হ'লো যে মানে তাত গৈ সৰু সৰু ল'ৰা ছোৱালীৰ লগত শিকিব মানে লাজ লাগে আৰু কিন্তু আমি নিজৰ লাজটো তৰাই মানে কিবা এটা কৰিব লাগিব তেতিয়াহে বস্তু কিবা এটা শিকিব পাৰিম সেইটোও জানো মই। কিন্তু ম তথাপিও অকণ লাজ লাগে। আৰু বিশেষকে মোৰ মানে ৰুচি আছে তোমাৰ চিত্ৰাংকন মানে হেৰি ছবি অঁকাত মানে। মই ছবি আঁকি বহুত বেছি ভাল পাওঁ আৰু বিশেষক যেতিয়া মানুহক দেখো যে মানুহে মানে বেলেগ ধৰি লোৱা আনৰ মুখৰ ছবি আঁকি আছে কোনোবাই কিবা তাৰকা মানে তোমাৰ ছবি জগতৰ তাৰকাৰ ছবি আঁকি আছে কোনোবাই তোমাৰ এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য আঁকি আছে তেতিয়া মই মানে একদম মানে মোহিত হৈ যাওতে সেইবোৰ চাই মানে মোৰ মন যায় ময়ো যদি পাৰিলো হয় তেনেকে মানে মন যায় আৰু।
উম।
তোমাৰ বাকী ঘৰত এ আৰু তোমাৰ দাদা, দাদা কি কৰিছে বৰ্তমান?
দাদা আছে দাদা আছে মানে কামৰ মানে এতিয়া কামত গৈছে ৰাতিপুৱাই কামত গৈছিল।
অ' তেওঁ ৰাতিপুৱাই ওলাই গৈছে যে
ৰা -ৰাতিপুৱাই ওলাই যায় ৰাতিপুৱাই যায়।
আহোতে দেৰি হয় নে তেওঁৰ
হয় হয় ল মানে নটা দচটা বাজে আৰু কামৰ পৰা আহোতে আহোতে।
ও বুইছো শুতে শুতে কেইটা বাজে তোমালোকৰ?
ভাত খোৱাতে আমাৰ ধৰা এঘাৰটামান বাজে আৰু
হয় কৈছে। মোৰ তোমাৰ শুতে অকণ দেৰি হয় তোমাৰ শুতে শুতে তোমাৰ অ' আচলতে ক'ব গ'লে তোমাৰ টাইমটো তেনেকে তোমাৰ সময় মানে একো নিৰ্দিষ্ট সময় নাই মোৰ কেতিয়াবা অকণ দহটা বজাত শুই যাওঁ কেতিয়াবা বাৰটা বজাত শুই যাওঁ এতিয়া যোৱাকালি কথাই তোমাৰ মানে বাৰটা বজাত তোমাৰ বিচনালে গলো শুতে শুতে মোৰ ছটা মান বাজিল মানে টোপনি নাই। নাহেই নাহে নাহেই নাহে ইপিনে ঘূৰু সিপিনে ঘূৰু আকৌ ৰাতি উঠি মানে অকন খোজকাঢ়িলো মই বোলো খোজকাঢিলে টোপনি আহেই নেকি আকৌ গা ধলো গৰমত মানে কালি তোমাৰ এ কাৰেণ্টৰ হ গৰমৰ যন্ত যন্ত্ৰনাই মানে একদম জ্বলাই মাৰিছে যোৱাকালি।
তেতিয়া বহুত গৰম পৰিছে টোপনি মানে এনেকুৱা আহে নাহে মোৰো এনেকুৱা অহা নাই উপায় নাই আৰু ৰাতিপুৱাতো উঠিবই লাগিব।
আৰু বিশেষকে এনেকুৱা বাতাবৰণ শু'ব নোৱাৰি দেই গৰমত মই একদম হ'ব নোৱাৰো ঠাণ্ডা মানে যিমানে দিয়ক লাগিলে এটা ভাল লাগে কিবা এটা মোৰ মানে বিশেষকে মোৰ অনুভৱ তুমি কি বুলি ভাবা গৰম দিন ভাল লাগে নে ঠাণ্ডা দিন ভাল লাগে।
মোৰ ঠাণ্ডাৰ দিনটো অলপ ভাল আৰু ঠাণ্ডা কিন্তু পও ঠাণ্ডাও মানে ক বেছিকে ৰত ওলাই কেতিয়াবা আৰু এনেকুৱা বতৰো কেতিয়া ভাল নালাগে গৰমতটো মানে আৰু কি গৰম ঠাণ্ডাৰ ম মাজে মাজত যো থাকিবল তে টো মানে ভাল আৰু গৰমৰ ঠাণ্ডা যিটো দিনত বা গৰম দিছে ৰাতি ঠাণ্ডা দিছে। পুৱাৰ তাইম ত বৰষুণ দিছে সেনেকুৱা ভাল আৰু ভাল লাগে আৰু।
ধৰি লোৱা আমি ঘৰত থাকো কাৰণে আমি এইবোৰ কোৱা আছো এতিয়া ঠাণ্ডা দিন মই যেনিবা ভাল বুলি ক'লো কিন্তু কথা কিছু মান দুখীয়া মানুহ যাৰ ঘৰ নাই তাৰ তোমাৰ যিবোৰে বাহিৰত থাকে যাৰ তাত মানে কাপোৰ কানি নাই তেওঁলোকে ঠাণ্ডাত কিমান কষ্ট পাবলগীয়া হয় তুমি ভাবাচোন সেইকাৰণে মানে কিছুমান বস্তু আমাৰ কাৰণে ভাল কিন্তু আনৰ কাৰণে বেয়া সেইকাৰণে মানে তোমাৰ ব -বক্তিগত সকলোৰে মানে ধাৰণা থাকে এতিয়া মই ঠাণ্ডা দিন ভাল পাওঁ সেই বুলি কিছুমানে ঠাণ্ডা দিনত যন্ত্ৰনা পায়। মই গৰম দিন বেয়া পাওঁ সেই বুলি কিছুমান গৰম দিন ভাল পায় যাৰ মানে তাত ঘৰ নাই কাপোৰ চাপোৰ নাই তেনেকে সেয়াই আৰু
ঠিকে কৈছা ঠাণ্ডা কিছুমানে চবৰে মানুহৰ বেলেগ বেলেগ নহত কিছুমানে ভাল পায় কিছুমানে বেয়া পায়।
তোমাৰ বিশেষকে মানে ব্যয়ক্তিগত ধাৰণা কি মানে কি ভাল লাগে তোমাৰ?
মোৰ যদি ক'ব যাওঁ কি হয় এইটো গৰমৰ
হয়, মানে গৰম বা ঠাণ্ডা দিনৰ ভিতৰত।
অ, ব্যক্তিগত ধাৰণা যদি মব যাওঁ ঠাণ্ডাতো অলপ ভাল লাগে আৰু ঠাণ্ডা খিনি বেছি মাহতো নহয় বেছি মাহ নহয় নহয়ও দিয়াচোন। ডিচেম্বৰ জানুৱাৰী আৰু ম মানে ফেব্ৰুৱাৰী আৰু নৱেম্বৰৰ পৰা আধাৰ পৰা ষ্টাৰ্ট যদি মানে মাজৰ পৰা আৰম্ভ হ'লে।
ঠাণ্ডা দিন বেছি নথাকেও গোলক গোলকীয় উষ্ণতা দিনে দিনেও বাঢ়ি গৈ আছে।
হয় দুমাহ মান দুমাহ ঠাণ্ডা দিন থাকে আৰু তাৰপিছতো আহিলে ব'হাগ বিহু আহিল এনেকুৱাকে আৰু ব গৰমৰ দিনটো আহিলেই আৰু।
হয় ঠিকে কৈছা বাকী ঠিকে আছে দিয়া আকৌ এদিন মই কথা পাতিম। আজি অকণ মোৰ কামো আছে মই ওলাইা যাওঁ তুমিও ভালে থাকিবা ফোন চোন কৰিম দিয়া তোমালে।
ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি আজি। ঠিক আছে দিয়া নিশ্চয় নিশ্চয় ঠিক আছে।